হেল্ল'
হয়
হয় নমস্কাৰ জনালো আপোনাক আপুনি মোক দহ মিনিট লৌ মৰিব বিচাৰু দিব পাৰিব বুলি আছে হয় আহ ঘৰ খনৰ লগত অসমৰ চাহ খেতিৰ বিষয়ে অলপ কথা পাতিব বিচাৰো অসমৰ চাহ খেতিৰ ওপৰত হয় হয় মই আপোনাৰ পৰা অলপ বিষয় জানিব বিচাৰো কওকচোন।
হই যে আপোনাৰ চাহ খেতি অসমৰ খেতি বা আপোনাৰ ঐতিহ্য আমাৰ আ পৰিচয়ৰ এটা আমাৰ মূল ভেটি বুলি এই কব লাগিব।
আপোনাৰ আহ যে অসমৰ এ চাহ খেতি এক আপোনাৰ অহ অৰ্থনৈতিকে কওক বা আপোনাৰ ঐতিয্য মানে এক এটা প্ৰধান খেতি বুলি আ কব লাগিব চাহ উৎপন্ন হয় আৰু এই চাহ য়েই আমাৰ উম অসমৰ বাহিৰ আপোনাৰ পল আহ মানে বহুত দূৰ দূৰণিলৈ আপোনাৰ হয় সুনাদ্য লাভ কৰিছে আৰু আপোনাৰ মানে চাহ গছৰ আপোনাৰ আহ মানে বৃদ্ধিৰ বাবে যে কিছুমান মানে প্ৰাকৃতিক পৰিৱেশৰো আমাৰ আহ প্ৰয়োজন আৰু যেনেকুৱা ধৰনৰ আ আপোনাৰ ধৰি লওঁক আপোনাৰ জ জলাবায়ে হওঁক বা আপোনাৰ বৰষুণকে বৰষুণেই কওঁক আ বা আপ আপোনাৰ মাটিয়েই হওঁক বা আপোনাৰ আ ছাৰ ব্যৱস্থাৰ বুলিয়ে কওঁক যিহেতু মানে চাহ খেতিটো যে আপোনাৰ পোনপটীয়াকৈ যদিহে আপোনাৰ চাহ খেতিত মানে ৰ'দ পৰে, উম মানে ৰ'দৰ প্ৰভাৱ পৰে তেতিয়াহ'লে মানে চাহ খেতিৰ উৎপাদনটো সিমান বেছি তাৰমানে আপোনাৰ বৃদ্ধি হোৱা দেখা নাযায় বুলি নাযায়
আচ্ছা।
ইমান বেছি মানে বৃদ্ধি হোৱা দেখা নাযায় আৰু য কাৰণ মাটিটো আপোনাৰ। মানে এ মানে আপোনাৰ দ'। হ'ব লাগিব পাহাৰীয়াই কওক বা আপোনাক তেনেকুৱা হ য'ত আপোনাৰ পানীটো মানে আপোনাৰ পানী যিটো। পানী জমা হ'ব নালাগে। আৰু আপোনাৰ বৰষুণৰ পৰিমাণো তাত মানে থাকিব লাগে। অ', যদিহে আ আপোনাৰ বৰষুণ নহয় বা হয় ধৰা। আৰু বৰষুণো নহয় কিন্তু আপোনাৰ বৰষুণ পৰিব লাগে যদিহে। মানে গছডালৰ বৃদ্ধি হ'বৰ বাবে তাত বৰষুণৰ মানে। বৰষুণো বাৰু প্ৰয়োজন আৰু লগতে তাক জলবায়ুও কিছু মান। মানে আহ মানে জলবায়ু পৰিৱৰ্তন হোৱাৰ তাৰ মানে। এক উম, মানে এটা কাৰণ। বৰষুণ ফলতে মানে আমাৰ আহ চাহ খেতি মানে উৎপাদন ভাল বুলি। মানে অসমত। অসমৰ এটা মানে নাম আছে বুলি মই মানে ভাবোঁ।
আছে।
আপুনি আপুনি। চাহ খেতিৰ বিষয়ে। বোলো হয়।
হয় মই বাৰু চাহ খেতিৰ বিষয়ে কওঁ প্ৰথমতে চাহ এ চাহ খেতিত তো অসমৰ বাহিও আৰু বিশ্ব বিখ্যাত হোৱাৰ মেইন কাৰণটো হ'ল। এ বিশেষকৈ চাহটো খালে আমাৰ শাৰীৰিক বা মানসিকভাৱে। আমি অৱসাদটো দূৰ কৰিব পাৰোঁ।
পাৰি।
আমি বহুত বেছি সময় কিবা এটা কাম কৰি থাকিলে। আমাৰ শাৰীৰিক আৰু মানসিক ভাৱে আমি যেতিয়া ভাগি পৰো তেতিয়া আমি যদি। চাহ একাপ খাওঁ তেতিয়াহ'লে আমাৰ সকলো দুখ ভাগৰ। নোহোৱা হৈছে সেইবাবে।
হয়।
চাহ খেতিটো অসমৰ বাহিৰৰ বিশ্ব আদৰি লৈছে। আৰু চাহ খেতিটো আগতে শীত প্ৰধান অঞ্চলত মানুহে খাইছিল। কিন্তু বৰ্তমান এ সকলোতে ইয়াক ব্যৱহাৰ কৰে। আৰু চাহ খেতিটো আমাৰ অসমত। আহ', ৰাজহিক খেতি বুলি কয় কাৰণ চাহ খেতিটো। কৰিবৰ কাৰণে প্ৰচুৰ পৰিমাণে পইচা লাগে টকা লাগে। সেইবাবে আমাৰ দুখীয়া খেতিও সকলো কৰিব নোৱাৰে তাৰ বাবে বহুত বনোৱা। কৰ্মচাৰী যন্ত্ৰ পাতি সা সৰযামীবোৰ। লাগে আৰু বিশেষভাৱে প্ৰশিক্ষণও কৰিব লাগিব আৰু আগতে। গুটিৰ পৰা পুলি তৈয়াৰ কৰা হৈছিল কিন্তু আজিকালি ডাইৰেক্ট এ। গুটিৰ পৰাও কৰা যায় আৰু কলম। পৰাও হয় কলমৰ পৰা কৰিলে অলপ সোনকালে চাহপাত টো সোনকালে হয়। তেনেকুৱা কৈ।
হয়।
চাহ খেতিটো আৰু চাহ খেতি পৰা আমাৰ অসমৰ অৰ্থনৈতিক ক্ষেত্ৰতো বহুত আগবাঢি গৈছে যিহেতু বিশ্ব আদৰি লৈছে। তেনেকুৱাকৈ অসমৰ। আৰু আমাৰ অসমৰ চাহপাত তো গোটেই বিশ্বই ভালো পায় ইয়াৰ বহুতো উৎকৃষ্ট মানৰ হয়। আৰু কিন্তু অসমত হ'লেও কিন্তু আমাৰ উজনি অসমতে হয়। আপুনি যেনেকৈ কলে জলবায়ুতটো খাপ খাব লাগিব। সেই জলবায়ু আমাৰ নামনি অসমত অলপ কমকে পোৱা যায়। উজনি অসমত পানীটো জমা নহয়। আৰু বৰষুণৰ পৰিমানটো এটা মধ্যমীয়া গতিত হয়। ওখ জগা ওখ ঠাই কিন্তু আমাৰ নামনি অসমত অলপ। অসুবিধা আছে বাবে নামনি অসমৰ মানুহে চাহপাত খেতিতো। কৰা দেখা নাযায়।
হয় হয়।
কিন্তু মই ভাবো যদি নামনি অসমতো এদিন চাহ পাত খেতিটো কিবা এটা পন্থা অৱলম্বন কৰি কৰিব পৰা যায় তেতিয়াহলে আমাৰ নামনি অসমতো। প্ৰচুৰ পৰিমাণে চাহপাত হ'ব বুলি মই ভাবো। আৰু তাৰ বাবে এ বহুত উন্নত মানৰ প্ৰশিক্ষণ লব লাগিব।
হয় যে আপোনাৰ আহ চাহ খেতিৰ হয় মই চাহ খেতিৰ আপোনাৰ আহ যিহেতু আমাৰ মানে সকলো বস্তুৰে এটা এটা মানে বেলেগ বেলেগ ধৰণৰ প্ৰজাতি পোৱা যায় বা যদি আমি জীৱ জন্ তুৰ কথা কওঁ তাৰ আপোনাৰ উ মানে দুটা দুটা প্ৰজাতি পোৱা যায় বা দুটাই হওক তিনিটা হওক বিভিন্ন ধৰণৰ প্ৰজাতি পোৱা যায় কিছুমান বেলেগ প্ৰজাতি ঠিক তেনেকৈ আপোনাৰ এই আপোনাৰ চাহ খেতিৰো বিভিন্ন ই বিভিন্ন ধৰণৰ আহ আপোনাৰ মানে আহ প্ৰজাতি পোৱা যায় তেনেকৈ তেনেকৈ আপোনাৰ ন
নিশ্চয়।
কম সময়তে আপোনাৰ মানে চাহ গডাল মানে কি হয় কম সম বৃদ্ধি হয় আৰু আপোনাৰ আপুনি ক'লেই যে কলম।
ভাল হয়।
হয় আপুনি ক'লেই যে চাহ কলমৰ কথা আপুনি কৈছিলে আৰু সেই কলম কৰিলেও যে মানে আপোনাৰ যিহেতু আপোনাৰ ওপৰৰ ভাত কাট কিহে আপোনাৰ এ মানে কলম কৰা হয় গতিকে সেই কলম প্ৰক্ৰিয়াটো সেই কলম প্ৰক্ৰিয়াত মানে আপোনাৰ খৰতকীয়া কৈ আপোনাৰ এই গুটি তুলনাত মানে খৰটকীয়া কৈ আপোনাৰ এই চাহ খেতি মানে বৃদ্ধি হোৱাত দেখা যায়। আৰু লগতে
আৰু এটা ক'ভাৰেজ আছে পুলি ৰোৱা প্ৰক্ৰিয়া আৰু এই পুলী দ্বাৰাও আপোনাৰ আপোনাৰ আ উম এটা আৰু এক প্ৰক্ৰিয়া আছিল‌‌ য'ত আপোনাৰ মানে পাত তোলা বুলি কোৱা হয়। য'ত আপোনাৰ দুটা পাত মানে দুটা পাত আৰু এটা দুটা পাত আৰু এটা আপোনাৰ কলি লগ লগাই যে আপোনাৰ মানে উম কৃত মানে কৃত্ৰিম ভাৱে এটা আপোনাৰ আহ মানে
হয় বৈজ্ঞানিক ভাৱে
বৈজ্ঞানিক ভাৱে আপোনাৰ মানে এটা হেবিট উম মানে চাহ গছ ও মানে আপোনাৰ উৎপন্ন কৰা হয় বুলি ক'ব লাগিব। অঁ তৈয়াৰ কৰা হয়। য'ত আপোনাৰ সিও এটা আপোনাৰ হয় হয়, অতি সোনকালে অতি সোনকালে আপোনাৰ হয়। অতি সোনকালে আপোনাৰ চাহ উৎপাদন হয়।
অ আপুনি এটা ভাল বৈজ্ঞানিক কৃত্ৰিম পদ্ধতিৰ কথাই কৈছে, তেনেকুৱা কৰিলে আমাৰ খেতিয়ক সকলে কম সময়তে ভাল টকা এটা ইনকাম কৰিব পাৰে। যাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰত এ অসমখন আৰু অলপ আগবাঢ়ি যাব বুলি মই ভাবো আপুনিতো ক'লে। কৃত্ৰিম পদ্ধতিটোৰ কথা সেটো আপুনি বৰ ভাল কথা ক'লে। আৰু চাহপাতক কেন্দ্ৰ কৰি বহুত এ মজদুৰ সকোলেও তাক কেন্দ্ৰ কৰি চলি আছে। আৰু ভাষা সংস্কৃ তি বোৰো তেওঁলোকৰ অলপ চাহ জনগোষ্ঠী বুলি কওঁ তেওঁলোকক। অলপ বেলেগ তাৰ ফলত আমাৰ, হে?
মূলতে হয় অসম অসমত মূলতে দুই ধৰণৰ চাহ চাহ আপোনাৰ উৎপাদন কৰা হয়। অসম মূলতে চাহ উৎপাদন কৰা হয়। হয় চিটি আপোনাৰ এটা
অঁহ'।
আপোনাৰ চাহ উৎপাদন কৰা হয়। চ' আপোনাৰ চাহত আপোনাৰ য'ত আমাৰ ক'লা চাহক গ্ৰীণ টি বুলি কোৱা হয়। য'ত আমাৰ
কলা চাহ গ্ৰীণ টি গ্ৰীণ টি আচ্ছা। সেইটোৰ সমাদৰ বহুত বেছি কফি।
অক্সিডিচ চাহ এটা অসমীয়াত অক্সডিচ অক্সডক্স অৰ্থডক্স বুলি কোৱা হয় তাক অৰ্থডক্স চাহ।
অৰ্থডক্স হয়। মই বাৰু নজনা কথা এটা জানিলো অৰ্থডক্স। হয়। তেনেকুৱাকৈ অ বাকী আজিতো আমি বহুত চাহৰ বিশে কথা পাতিলো আৰু আপোনাৰ লগত আৰু ভৱিষ্যতো কিছুমান তপিকৰ ওপৰত মই কথা পাতিব বিচাৰো। আমি এনেকৈ আলোচনা কৰিম।
যে আপোনাৰ স্থিতি চি চাহ।
হয়।
সেইটো হৈছে আপোনাৰ চিতি চি চাহ। অহ আপোনাৰ মতে যে অৰ্থনীতি মানে অৰ্থনীতিটো ইয়াত মানে ভূমিকা অধিক বুলি আমি কব লাগিব যে চাহ খেতিত।
হয় নিশ্চয়, হয় নিশ্চয়।
ইয়াৰ ইয়াৰ ফলত আমাৰ অসম চৰকাৰে হওক বা আপোনাৰ ভাৰত চৰকাৰৰে হওক বিভিন্ন ধৰ মানে ধৰণৰ উম, মানে বহু ধৰণৰ মানে আমাৰ সমস্ অ, মানে দূৰ হোৱা বুলি ক'ব লাগিব, দূৰ হোৱা বুলি ক ব লাগিব আৰু লগতে চাহ জনজাতিৰো আপোনাৰ বহুত ধৰণৰ উন্নতি হোৱা বুলিয়ে ক'ব লাগিব। হয়, আপোনাৰ পৰা অ মই অ চাহ খেতিৰ বিষয়ে জানি মই আহ বহুত কথা নজনা কথা জানিলো গতিকে ধন্যবাদ। আৰু পিছলৈ এনেকুৱা ধৰণৰ আহ নজনা কথা জানিম বুলি অ আপোনাৰ পৰা আশা থাকিল, ধন্যবাদ।
হয় ঠিক নিশ্চয়, মোৰ পৰাও আশা থাকিল, ধন্যবাদ।
ধন্যবাদ।